হেল্ল'
অঁ শুনি আছা অঁ উম উম ভাল ভাল তোমাৰ ভালনে?
অঁ ভাল ভাল পুৰা ভাল
আজি মানে তোমাৰ লগত অকণমান আলোচনা এটা কৰো ভাবিলো এটা বিষয় লৈ।
আঁহ ঠিক আছো আছো কোৱা।
অঁ মানে কথা হ'ল। আজিকালি আমাৰ এই প্ৰকতিৰ বিষয়ে অকণমান আলোচনা কৰো ভাবিছো। তুমিতো দে ছা আজিকালি কেনেকুৱা গৰম পৰিছে মানে। তোমাৰ আগতেতো এনেকুৱা নাছিল। ছিল হয় নে আজিৰ পৰা ধৰা দহ বছৰৰ আগত বা পোন্ধৰ বছৰ আগত আমাৰ যেনেকুৱা মানে বাতাৱৰণ আছিল প্ৰকৃতিৰ আজিকালি দেখোন তাত কেকুম বেয়া হয় গৈছে। মই ইয়াৰ কাৰণ দুটামান মান ভাবি ওলাইছো। তুমিও কবাছোন তুমি কি ভাবা? প্ৰথামে মই কৈছোঁ বাৰু এই এটা কাৰণটো হল ধৰা গছবোৰ। বিলাক কাটি পেলাইছে। এইবিলাক পাহাৰ বনাঞ্চল। লৰা ছোৱালীবিলাকো জ্বলাই পেলাইছে ধবংস কৰিছে। এহ সেই সেনেকুৱা ধৰণৰ। কাৰণ আৰু আমাৰ এই গাড়ীৰ পৰা যিবিলাক মানে কলাত হোৱা কাৰ্বন ডাই অক্সাইড বা এনেকুৱা ওলাই বা আৰু। কল কাৰখানাৰ পৰাও লে। লেতেৰা ধোৱাবোৰ ওলায়। সেইবিলাক বুলি মই ভাবিছো উম', তুমি ভাবানে এনেকে?
সেইটোকৰণে ৱেডাৰ টো চেঞ্জ হয়। কেতিয়া মানে ৱেডাৰ টো চেঞ্জ হৈ গৈছে। গছ আহ', গছ- গছনি। নিৰ কাৰণ তাৰপিছত। তুমি যোনটো ক'লা। গাড়ী এয়াৰপৰ্ত এয়াৰ পল্যুশন
হয়- হয়
এয়াৰ পলিচনৰ কাৰণেও হৈছে।
হয় - হয় ঠিকেই কৈছা।
হ বিভিন্ন ধৰণ আছে আজি। আজিকালি মানে আগতে। উম', বতৰটো কেনে আছিল। গৰম দিলে গৰম, ঠাণ্ডা দিলে ঠাণ্ডা, বৰষুণ দিলে বৰষুণে আৰু এতিয়া কেতিয়া মানে বৰষুণ - বৰষুণ। খুন্দিয়ে। বা ৰ'দ- ৰ'দ ওলাই ক'বই -ক'বই নোৱাৰে।
উম', আৰু আজি চত তুমি আমাৰ আজিতোতো ব বতৰটো প্ৰায় ঠিক ঠাকেই আছে মানে সিমান গৰম নাই। কিন্তু বাকী কেইদিন মান এনেকুৱা গৰম আছিল মানে কি ক'ম ফেনেও মানে কাম নিদিয়া হৈছিল ঘৰতো থাকিব নোৱাৰি বাহিৰতো থাকিব নোৱাৰি হয় আৰু এইবাৰ বোলে মানে বহুত বেছিয় গৰম পৰিব বুলি শুনিছো
এইবাৰ জুলাই মাহত চাগে বেছি পৰিব
উম তাকেইতো আগতে ো ধৰা এনেকুৱা গৰম নাছিলেই কিন্তু এতিয়াৰ পৰা এপ্ৰিল মে মাহ মাহতেই মানে এনেকুৱা থাকিব নোৱাৰা নিচিনা গৰম হয় হয়নে
উম উম হয় হয়
যদি ইয়াৰে মানে ধৰা এইবোৰ আমি আগৰ পৰিৱেশটো যদি আমি ঘূৰাই পাব বিচাৰোঁ
উ হেল্ল' হেল্ল' অ শুনিছো কওক কোৱা
অ মানে এতিয়া ধৰা আগৰ নিচিনা যদি আমি পৰিৱেশটো আৰু পাব হয় মানে আগৰ নিচিনা বতৰ
আমি নতুন নতুনকে নতুনকে আহ মানে গছ ৰুব লাগিব নতুন নতুন মানে অ নতুনকে গছ গছ ৰুব লাগিব নাম্বাৰ ওৱান পইণ্ট তাৰপিছত দুই নম্বৰত হ'ল তোমাৰ মানে যিমান পাৰো পেট্ৰল গাড়ী এভইড কৰিব লাগে এয়া ইলে্টিক লাইছে ইলেক্ৰিক িক চলাব লাগে মইতো বেছি বেছি নালকে অ ইলেক্ট্ৰিক চলাব
হয় হয় আমাৰ পেট্ৰলৰ খৰচাও বাছে আৰু
ইচ্ছা কৰা নে নাই নাজানো কিন্তু মই নিজে ইলেক্ট্ৰিক গাড়ী চলাই আছো বৰ্তমান
অ অ ইলেক্ট্ৰিস্কুটি ভাল ন অ অ
একবাৰ চাৰ্জ দিলে তোমাৰ ওৱান ফিফটি নাইন মিট যায় ফ ফুল চাৰজত
ভাল কথা দেখোন কি গাড়ী ন এইখন কি স্কুটি কি হয়
অলা অ'লা অ'লা অ অ'লা
অঁ বহুত ধুনীয়া মই দেখিছোঁ বাৰু কেইজনমানৰ তাত
হা ওলা ওলা তুমিও ল'ব পাৰা বেছি বেছি নহয় ওৱান লেখ টুৱেণ্টি থাউজেণ্ডমান পৰে
অ অ হয় হয় ভাবিছাবা আৰু এতিয়াতো মানে চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰি আছে যে কিবা ইথানল মিক্স কৰা পেট পেট্ৰল ই টি ফাইভ এনেকুৱা ধৰণৰ কথা কৈ আছে। সেইবিলাক হ'লেতো ধৰা গাড়ী বোৰো বেয়া হৈ যাব আমি এয়া যিবোৰ পেট্ৰল গাড়ী ব্যৱহাৰ কৰি আছে।
চৰকাৰৰ পৰাতো এনেকুৱাও নটিচ আহিছে যে পোন্ধৰ বছৰ আগ গা়ড়ী এতিয়া বেণ্ড হৈ যাব।
হয় হয় তাকে এইটো ডাঙৰ মানে সমস্যাই হৈছে হয় মই গম পাইছো বাৰু বাতৰি চাইছিলোঁ ডাঙৰ কথা হ'ল। মানে এতিয়া মানে এতিয়া ধৰা মই যোৱা বছৰ এখন মই বাইক এখন কিনিছিলোঁ ৰয়েল এনফিল্ডৰ কিন্তু এতিয়া তাতেতো আছে ই টুৱেণ্টি পেট্ৰলত, বুলি আছে এতিয়া যদি ই এইট্টি ফাইভ আহি যায় গাড়ীটোত একেবাৰে বেয়া হৈ যাব।
এই ম এইটো কাৰণে মই এইবিলাকৰ জামলাত পৰাৰ চাই ইলেক্ট্ৰিক লৈ লৈছো। হেল্ল'
পেট্ৰল গাড়ী লোৱাবোৰে মানে এতিয়া বহুত মানে চিন্তাত আছে সমস্যাত। আছে যদি চৰকাৰে সঁচাকৈ জৰি ই এইটি ফাইভ যদি দি দিয়ে।
তে এতিয়া ডাঙৰ বিপদ মানে বেছিভাগেই। ঠিকে কিনিব লাগিব আৰু উপায় নহয়।
তাকেইেতো বহুত আমি ইমান পইচা খৰচা কৰি মানুহে পোন্ধৰ, বিশ লাখ দি এইবোৰ গাড়ীবোৰ কিনিছে হয়নে ডাঙৰ ডাঙৰ গাড়ীবোৰ এতিয়া মই তাকে সামাজিক মাধ্যমতো দেখি আছোঁ বহুতে মানে চৰকাৰক গালি পাৰি আছে নীতিন গাডকাৰীক।
উম উম। মোৰ এইটোবে চাৰ্জৰ কিমান চাৰ্জৰ নামত কিমান মাহত দুশ টকা এটা যায়। উম চাৰজন চাৰ চাৰজন নামত মাহত দুশ টকা এটা যায়। ল লাইটৰ বিল।
হয় হয় এতিয়া পেট্ৰলৰ যদি মই বাইকৰ বাইকৰ কথা ক মোৰতো প্ৰায় চাৰি হেজাৰ মান যায় মাহে।
দুশ টকাত মই বহুত কিলোমিটাৰ চলাওঁ মানে এপ্ৰক্স টু থাউজেণ্ড কিলোমিটাৰ মান চলাই দিওঁ।
হয় হয় তুমি এনে কিবা মানে স্কুল কলেজলৈ নে কামলৈ কামৰ কাৰনে অহা যোৱা কৰা এনেকে।
মানে মই ব বৰ্তমান বাৰু কলেজে কৰি আছো। বৰ্তমান। কলেজে কৰি আছোঁ। এছ বি দেউতাক।
অঁ হয় হয় পাওঁ পাওঁ।
তাতে যাওঁ। আৰু কেতিয়াবা ফুৰিব গলে লৈ যাওঁ
অ খুব সুন্দৰ তেতিয়াহ'লে মানে
ফুৰিব কা মেইন মেইনলি ফুৰিবৰ কাৰণে ইলে ইভি বহুত ভাল
অ অ শব্দও নহয় মানে চাউণ্ড পলিউচন
নহয় নহয় একো চাউনে নাই বেটৰী ৰিক্সা কেই টা যে আছে বেটেৰী ৰিক্সাৰোতো অলপ চাউণ্ড আছে এইটো একো একদম চাউণ্ড নাই
উম বহুত ভাল তুমি ভাল বস্তু এটাই ল'লা তোমাৰ মানে এতিয়া ভৱিষ্যতৰ কাৰণেও কোনো মানে টেনশ্যনেই
অ প্ৰব্লেম নাই বাৰু এ এটাত এইটো এটাতে মানে এটাই বেয়া এতে বেটৰীটো বেয়া হ'লে
হয়
মানে লাগি যায় আৰু বহুত টকা মানে
নতুন বেটেৰী ল'ব লাগিব আৰু
ৰী লোৱাৰ জেগাত গাড়ীয়ে লোৱা ভাল নতুন
বেটেৰীৰ দাম বহুত
বেটেৰীৰ দাম এৰাউণ্ড এইটি থাউজেণ্ড মান পৰে
বাপ ৰে বাাপ তেতিয়াহ'লে চোন নতুন গাড়ী আহি যাব
অ তাকেতো মানে বেটেৰী ৱাৰেণ্টি দিয়ে মানে ফাইভ ইয়াৰ ফাইভ ইয়াৰ দিছে ৱাৰেণ্টি
কে আছে বাৰু
ফাইভ ইয়ৰ মাজত যদি কিবা হয় মই ফ্ৰী‌ পাই যাম ৰে ৰিপ্লেচ হৈ যাব ফ্ৰী
অ ঠিকে আছে নহলে তেতিয়াহ'লে তুমি
মই বাৰু চলা চ চলালো দেৰ বছৰ মান চলালো কিলোমিটাৰছ চলিছে ছিক্স থাউজেণ্ড কিমান
এতিয়ালৈকেতো একো অসুবিধা পোৱা নাই
এতিয়ালৈ একো অসুবিধা পোৱা নাই বৰ্তমান চিচি চিক
অ ঠিকে আছে মই দেখিছো কেইজনমানৰ তাতে অলাৰ স্কুটি বা বিভিন্ন ধৰণৰ অকায়া বুলি এখন আছে সেইখন আমাৰ এই ওচৰৰ খুৰাইজনীক কিনিছে অকয়া এখন
অ হা হা অলা আছে তাৰপিছত অ আৰ্থাৰ বুলিও এটা আছে
অ অ সেইখন ভাল ভাল ভাল লাগে এইখনো ধুনীয়া ধুনীয়া আৰু আজিকালিতো ডাঙৰ ডাঙৰ চাৰিচকীয়া ওলাইছে ন।।
হাঁ ওলাইছে ওলাইছে ই ভি ওলাইছে ন মহাহেন্দ্ৰ ইবি
হয় হয় অঁ
মহেনন্দ্ৰ এ ভি নাইন ওলাইছে এনে ওলাইছে শুন সুন্দাইৰে ওলাইছে তো
হয় হয় মই দেখিছো ডাঙৰ ডাঙৰ গাড়ীবোৰে সেউজীয়া নম্বৰ প্লেট, যে থাকে সেইবোৰে মানে ইভি ন অঁ
এতিয়া বাছ ই ভি কি লাগে
তাকেইেতো ইমান ডাঙৰ ডাঙৰ বা বহুত মানে ই জোৰত যায় ন গাড়ীবোৰ
বহুত বহুত স্পীড স্পীড মানে পেট্ৰলৰ এ ইলেন্ত্ৰিকত দৌ
তাকেইতো মানে পিক আপটো বহুত
বহুত বহুত বহুত পিকাপ
অঁ হয় ভালে মানে এতিয়া আমি ভ ভৱিষ্যতলৈ আৰু চাবা তুমি দুই তিনি বছৰৰ পাছত মানে সকলোৱে হয়তো ই ভিয়েই হৈ যাব গোটেই আমাৰ ঠাই গুৱাহাটীত।
হয় হয় হয়
ইতিমধ্যে হৈছে
ইতিমধ্যে হৈছে মানে তুমি চোৱা এ এতিয়া নৰ্মেল বাছ নাই মইতো দেখাই পোৱা নাই আজিলৈ বহুত দিনৰ পৰা নৰ্মেল বাছ হোৱাইট কালাৰ বাছ কেইটা আগৰ একদমেই বন্ধ হৈ গৈছে, চ' এতিয়া নতুনকৈ আৰু ই ভ আহিছে ই ভি বাছ আহিছে নতুনকৈ কেইদিনমান আগত। বিজেপি জিকাৰ পিছতে হাঁ হাঁ হয় হয়
উম
মইতো ই ভি য়ে বেছি ভাল পাওঁ ভাল পোৱা হৈছো মানে ভাল মানে
হয়। ইভিটোৱে মানে আমাৰ ভৱিষ্যত আৰু মানে পেট্ৰল-ডিজেলতটো এটা সময়ত শেষ হৈ যাবই।
যাব-যাব এইটো আৰু থা থাকিব নেকি?
আৰু এতিয়া ইমান দাম বাঢ়ি আছে, ইমান সদায়-সদায় দাম বাঢ়ি আছে।
অ' হয়, অ' আৰু এতিয়া পেট্ৰলতো লাহে লাহে মি চাৰি যাব।
অ' ই অ' ইথানল মিক্স কৰিলেতো আমাৰ গাড়ীয়ে বেয়া হৈ যাব।
জাবো ন।
উম-উম তাকেই সমস্যাই হৈছে ডাঙৰ। চৰকাৰে এইবিলাক মানে কি-কি কাম কৰি দিয়ে, ৰাইজৰ কথা ভাবিব লাগে এজন মানুহে এখন গাড়ী কিমান কষ্ট কৰি মানে ই ই এম আই দি পেলে এখন গাড়ী লয় হয়নে।
হয়নে অ', হয়।
অঁ, সাত দহ বছৰ ই এম আই চলি থাকে। কিমান কষ্টকৰি ই এম আই দিবনে এইফালে আৰু এতিয়া গাড়ী দুখন বেয়া হৈ গ'লে কিমান ডাঙৰ কথা হ'ব।
কিছুমানৰ-কিছুমানৰ তুমি যাইছোৱা ই এম আইৰ মানে গাড়ী ই এম আই দি আছে। সেইফালে বোলে গাড়ী চেঞ্জ কৰিব লগা হ'ল।
ডাঙৰ সমস্যা
অঁ, ইঠানল মিক্স কৰিলে আৰু গাড়ী চলোৱাৰ চাই নচলোৱাই ভাল দুই দিনত ইঞ্জিন বেয়া হৈ যাব।
হয়-হয় মাইলেজ
বহুত কম দিব বহুত মাইলেজ কম দিব। তোমাৰ যদি আ আগতে পাইছিলো স্কুটিত যদি মানে এক্টিভাৰ নৰ্মেল কথা কৈছো হা।
হয়।
এক্টিভাত যদি পাইছিলে আগতে মিনিমাম ফৰ্টি মাইলেজ দিয়ে কিন্তু এক্টিভা।
অঁ-অঁ-অঁ,
কোৱা নাই এনে কৈছো অ' অনৰোদ ফৰ্টি ফাইভ। ফর্তি ফাইভ মান দিয়ে, এতিয়া তোমাক দিব তেতিয়া তোমাক দিব থাৰ্টি টুৱেণ্টি ফাইভ এনেকে দিব
হয় হয় ঠিকে আছে তেতিয়া হ'লে বন্ধু আজি আমাৰ আলোচনাটো তোমাৰ লগত ভালেই লাগিল কৰি কওঁতে বহুখিনি কথা তোমাৰ পৰা শিকিলো আমি আজি ইমানতে তে আমি সামৰোঁ পিছত আমি ভালকে কথা পাতিম আৰু
ঠিক আছে ঠিক আছে ঠিক আছে ৰাখিছো দিয়া আহ